কোৱা।
কি কৰি আছা?
এ ভাত কেটা খাই বিছনা খন পাৰিছো।
ইয়ে খালা
ভাত তোমাৰ কলদিলে পাৰ মাংসয়ে
আৰু আগত পেলাৱ পাৰ।
উম আ আনিছিলে কপাই আনিছিলে মই নাজানো।
উম।
মানে কলদিল এটা আছিলে কলদিল পাৰিলে আকৌ মই মানে কলদিলে পাৰ মাংস খাই বহুত ভাল পাওঁ। তাৰপিছত মই কলুয়ে পাৰ আনিবগে বিচাৰি খুচাৰি আনিছে আউক।
আমাৰ ঘৰত পাৰ থাকিও পাৰ খাবলৈ পোৱা নাই।
বান্দৰে খায়, মেকুৰীয়ে খায়।
আমাম মু তাৰ পিছত ধনুৰাশি পৰিব 'ভ' আখৰেদি আৰম্ভ হ'ব নামটো।
অ চাই দিলে?
অ সেইটো চাই দিলে।
ঠিক আছে সেইটোকে যে চাই দিব পাৰিলে আকৌ।
উম তাৰ পিছত এঘাৰ দিনৰ পিছত শুৱনি খন দিব তেতিয়া পেমেন্টটো কৰি দিলে হ'ব বুলি ক কৈছে।
অ অ, অ' মা ধনুৰা ধনুৰাশি 'ভ' লগাই পৰিব। ভৈৰৱ ভৈৰৱ ভাল হ'ব আ ভাত খাল এ ধনুৰাশি 'ভ' পৰিছে 'ভ' লগাই অ। হেৰি ভাত খালো, এ 'ধ' নহয় অকল 'ভ' হ'ব। উম কি কি কৈছা? মব মই ভাল নাম এটা বাছি দিম ৰবা। ভাত হে কোমোৰায়ে মাছে জোল বুট কেইটামান আছিল কলদিল অকনমান ভাজি আছিল দিনৰে।
অ তাৰপিছত ইমান দেৰিলৈকে টিউচন?
এ ধেৰ কাম আছিলে অ এই কাইলে হা কাইলে এই তালে যোৱা কথা আছে তাকে ফৰ্ম খিনি উলিয়াই উম গাওঁবুঢ়া চহী আছে চহী কৰিলো সেইখনকে আধা ঘন তাৰমানে চেভেন ট ছেভেন পিএমৰ পৰা ছেভেন থাৰ্টি লৈকে গাঁওবুঢ়া ঘৰতে ফচি গ'লো। আকৌ হেই কৰোতে বিশ মেত গ'ল তেনেকে মানে সেই টাইম টো এ য'তচ ম য'ত সাতাত ক্লাছ যাম তাত আ চেভেন ফৰ্তী থ্ৰীত পাইছোগে ক্লাছ।
অ।
সেইটো কাৰণে লেট হ'ল আকৌ।
তাকে মই ভাবিছো ইমান দে মই সেইকাৰণে সময় চাই পেলাই তোমালে ফোন কৰিছো। তুমি চাগে আহিলা সেইকাৰণে মই ফোনটো কৰি কৈ লও
উম আজি ৰদ দিয়ে মোক একদম চেপি দিছে অঔ
অ মই ঘৰৰ পৰা ওলো মানে কেনেকুৱা লাগিছে জ নহয়
এঘৰত এ চিত সোমালোঁ
অ
তাৰপিছত ওলাই আহিছো এনেকুৱা ভৌ ভৌকে ধৰিছে পিছত ইয়াত যাইছো ব পোৱা নাই
মই দিনতটো বিচনাৰ পৰা উঠা নাই বিছনা মানে মাটিত পাতি পাৰি লৈছো আৰু ফেনৰ তলত
উ মোৰ সেই মাজতে আকৌ হেৰি লাগিল লিলে মা মানে বেবীতো অকণমান কষ্ট পাই আছে মা যাবলৈ ওলাই আছিলে এতিয়া গাড়ী ন পেহন নগলে নহা মা গলহেতেন
অ
মে বেবিটোয়ে গাখি খাব পৰা নাই
এতিয়া পাইছেনে নাই
উ এতিয়া পাৰিছে অলপ সেইটো কাৰণে মা লৰালই কৰিছিলে তাৰ পিছত গাড়ী নাপালো কাৰণে হে উম নপঠিয়ালো লাইন গাড়ীত যাবও নোৱাৰে যে
অ মোলে ফোন কৰিছিলে নহয় মায়ে সুধিছে সেই তেনেকুৱা মানে তেনেকে হেৰি কৰিব পৰা নাই সেইটো মাকৰ উম মানে ফ্ৰীডৰ প্ৰব্লেম
আহ তাকে সৰু খুলেনি
ভৰিী খোৱা খা গ'ল
উম উম
ইয়াত ভাত পানী খাই বৈ তাল আগত
তুমি ফোনটো কাটি দিছিলা যেথনী
কেতি অ ভাত খাই আছিলো
মোৰ অনুমান কুচি আহলি বেয়া ব অ বেয়া বাৰী চাই আছ
উম চিৰিয়েল লগাই পেলাই চবে ভাত খাই আছো মানে আমাৰ মোৰ পোনোন অকল সে ভাত খাই থাকিলেহে কটা যায় কোনোবাই যদি ফোন কৰে
অ অ
খাই থাকিলে হে কটা যায় ফোন এনেই মোৰ ফোন কটা নাযায় মই বাথৰুমত ফোনটো বজ শুনিলে মই দৌৰি আহো
মোৰো একেই
কি
কিন্তু কি বুলি কয় এতিয়া মানে ভাগৰ লাগি আছিলে দিঘলো মটৰৰ পানী একদম পাইপৰ তলত গা া ধুই এতিয়া আৰামছে টোপনি যাম আৰু
মই সন্ধিয়া ধুই লৈছো এতিয়া ধুবলৈ নাই
এ ইমান ধুই নথাকিবা ইমান ধুই থাকিলে গৰম সোমাব
উম মই সে দুবাৰে ধুও
মই হেৰি মই যাওঁতেতে ধুবলৈ নহয় আৰু আহ মোৰ দুবাৰ হেৰি কৰিবলৈ সময় নহয় আৰু এই মানে ধৰা টিউচন টিউশচন যোৱাৰ আগত গাত বলাক য় নহয়
অ মই আজি ৰাতিপুৱা গা ধোৱা কাপৰে নুধুলো পিছবেলা ধোৱা টা মেলি ধৈ দিছো
উম ত তাকে আমাৰ ঘৰত অমিতা নাই আকৌ মানুহৰ ঘৰত অমিতা বিচাৰিলো
অ' অমিতা মোক মায়ে কৈছিলে অমি তা খাই দিলে উম গাখীৰ হয় বুলি।
আছে নি।
মাৰ ফালে নাই ক'ত থাকিব বাৰু বান্দৰৰ পৰা
হেৰি তাৰপিছত মানুহ এজনী সুধিলো অমিতা আছে নেকি বুলি। তাৰপছৰি হেৰি ক'লে এ নাই নহয় তাৰপিছত বেলেগ এজন মানুহক খুজিলে, ৰাতিপুৱা পাঁচটাতে ঘৰত দি থৈ যাবহি গম পায় নে। ইমানেই ভাল মানুহজনী মই কৈছো আপুনি আহিব নালাগে মই স্কুটি লৈ আনিম বোলে নহয়। মই মণিং ৱাৰ্ক কৰিম নহয়, মই যাম।
অ', - অ' অকলে যাবানে?
নহয়, নহয় বৌ লগত যাম। মোৰ বিশেষকে এই কাম এটো আছিলে।
যাম বুলি কৈছিলে তোমালোকৰ ঘৰলে। বজাৰৰ পৰা বাহিৰে বাহিৰে এই
বৰা।
উম'।
মই ফোন কৰিছিলো অথনি কাটি দিলে। হেৰি কাটি দিলো মানে মই হেৰি কালৈ ফোন কৰিলে কৈছা। ৰবা এইটো মই টাক্সটো কমপ্লেট কৰি লও, তোমাৰ ফোনটো আছে নহয়। কিয় দেৰি হ'ব ৰবা। পাঁচ-পাঁচ ছয় মিনিট হৈছে মোৰ টাক্সটো কমপ্লিট। ককাকে কিয় কাটিম। ভয় লগাই ভাল নাম এটা মোক টেক্সত দি থোৱাচোন।
ভাবিব লাগিব ৰবা।
কাৰণ হ'বলেহে লাগে আৰু মানে বেছি ইমানো
কেহেতে
মানে কাৰণ আৰু পঞ্চাশ বছৰ পিছত যাতে মানে ইমান হেৰি কৰিব নালাগে।
ততে আকৌ অৰ্থ নাইকিয়া হৈ যায় নহয়।
ব বেছি মডাৰ্ণো নহয়, ধৰা মানে বেছি পুৰণাও নহয়। হেৰি কি আমাৰ ঘলৈ অহা কথা আছিলে।
অ' মোক কৈছিলে মানে অথনি। মোক লগ ধৰিছিলে মই বোলো মোৰ কাইলে প্ৰগ্ৰেম আছে অ' বহুত, মই কাইলে
মা- ম তুমি মই লখিমপুৰ, মই তালৈ যাম বুলি নক'বা।
নকও।
এই আহিলোও আহক, মই ৰাতিপুৱাম ৰিচিভ নকৰো কৰিলেও মই ৰিচিভ নকৰো।
অ'।
গতিকে মই গুচি গ'লে দিনটো মাৰ লগত থাকিব পাৰিব।
বেছি টাইম নকৰে।
যিকন সময়ত
বজাৰ কৰিব বজাৰৰ পৰা যাব তাৰ পিছত ঘৰলে গৈ আকৌ টিউচন কৰি পেলাই ম'বাইল ফালে যাবগে।
টিউচন কৰিছে নেকি তাই।
কৰিছে এটা।
অহ। মোৰ যিখোপা টিউচনোৰ আজি এটা পেমেন্ট পালো বাৰু আজি পেমেণ্ট পৈব লাগে এতিয়ালৈকে দিয়াই নাই দেখোন, এটা এটাৰ ভিতৰত এটা লত দুটা দিব আছে, কাইলে এটা পাব লাগে। কাইলে দুটা পাব লাগে, দুটা, তিনটা পাব লাগে কাইলে।
যাব পৰা হৈ যাব তেতিয়া।
মই নোৱাৰো অ, এই গৰমত মোৰ খাদ নাই টিউচন কৰিবলৈ মই নোৱাৰো বুলি কৈ দিলো।
উম, উপায় নাই মই কৰিবই দাগিব।
মোৰ দেৰি ডৰশ টকাকে কমিচন মোক দি থাকিলেও মই চলি থাকিম।
মই এতিয়া কাইলে এইটো মোক কৈছে কাই বেং ডিটলছ আহিব বুলি যদিব পাই ল হল আম
মই আজি ৰাতিপুৱা এটা কথা পাতি থাকোতে আধাতে কাট খাই গুচি গল নেটৱৰ প্ৰব্লেমৰ কাৰণে।
অহ ',
উম,
মই আজি কাৰ লগত পাতি হোৱা নাই এইটো টাস্ক কমপ্লিতে হৈ গল মই এতিয়া বেলেগ কাৰবাক ক'ব লাগিবোৰ পাহৰি তুমি বেলেগ এটা একাউণ্ট খুলিলা।
অ, মোৰ মানে তিনি চাৰিট মান আছে। ভাইটিৰ আছে এটা ভাইটিৰ এটা আছে। ৰাতিপুৱা ভাইটিৰ লগত কথা পাতিছো।
ভাই- ভাইটি ভাগৰৰতো মগ দিবা নাম্বাৰ তাৰ পিছতে তুমি তোমাৰ লগতে পাতিম ভাইটিৰ লগৰ নামতে পাতিম।
আহ - আহ।
টাক্সটো কম দি দিব লাগিব। কাইলৈ সেইটো কৰিব লাগিব।
উ ভাইটিৰো আছে তাৰ পিছত দেতাৰ নাম্বাৰটো তোমই খোলা নাই বাৰু খুলি থোৱা আছে।
অ, সেইটো - সেইটো হলেও হ'ব।
অ, কিন্তু উম, মোৰ লগত নাই আইডিবোৰ।
এ
কিমান আহ ল'ম বাৰু মোৰ তিনিট মান মোৰ ফোনতে তিনি তাৰ মানে এদি ফৰ্তি হৈ আছে।
হ'ব সেইকেইটাৰ পৰা হলেও মোক দিবাচোন। মোৰ এতিয়া এইটোত মোৰ কাম নাই।
টাস্ক কমপ্লিট হ'ল।
উম,
এইটোতো মোৰ ম ফৰটিনটা হ'ল। এইটো নাম্বাৰ
মই মোৰ সেইটো কেনে -কেনেকে চাব পাৰি মোৰতো ক কিমান হ'ল।
ওপৰত ওলাইে থাকে নহয় কিমানটা হ'ল।
উম, কত ওলাই থাকে।
পুনে ফেণ্ড।
মন ফন মই গম নাপাওতো মই চোৱাইনাই অ, এতিয়া চাব নোৱাৰিম।
উম, এতিয়া নোৱাৰি চাব।
নাইন মিনিট ফিফটি টু ছেকেণ্ড হৈছে।
তাৰপিছত অট'মেটিক কাত খাই যাব।
উম, সেই আজিজাৰ্টেশচন হল ফ চম
ত অ, তাকে পছ একদম নয়ন চ কিছ তে তাস উহ ৰাম - ৰাম।
নাম্বাৰ আছে নি।
নাই সেই যুচ বাহতে হে মানে অ
ময়ো সেই পাই আছো মেমতও পাইছো সুধো
উম
এগৰাকীয়ে ঘৰত নি দুজনক খুৱাইছে
আহ
উম হেৰি চাৰেজাৰ গ্ৰুপত দিছিলে এইটো ষ্টেটাচ দিছিলা নিে মই নাই দিয়া আকৌ
নাই দয়া
ষ্টেটাচ দিবলৈকে দিছে বা ষ্টেটাচ দিবলৈকে দিছিলে বা
যিদিনা আমাক দেখাব সেইদিনা দিম সেইদিনা ভালকে লি িম মানে এনালাইচিচ কৰি পেলাই ভালকে কলম এটা দিম
তোমাৰ নতুন নতুন টপিক আহি থাকিব আৰু
উম এই গৰমত মনি নাযায়ও লিখিবলৈ মই আজি লিখাই নাই
সদায়টাাদটা লিখ নী
মোক কেতিয়াবা দুই তিনটা দিওঁ মন গলে হ'ল মোৰ মই আজি কাপোৰ কোৱা নাই অক এপাহ ফুল কৰিছো আজি
কন্টিনিউ কৰি আজ আজি গৰমে খাইছো কিন্তু আমাৰ ঘৰতো থাকিবই বহুত ভালটো মানে মই ইমান গৰম মানে গৰমটো গৰম বাহিৰত গৈছো ফিল কৰিছোঁ কাৰণ ৰ'দত আছোঁ ন'। কিন্তু বা এ, হেৰিত গৰমতটো ফিল কৰা নাই। বাই অথনি ফোন কৰিছে তোক কি কি পুৰণা কাপোৰ লাগে কম বস্তু যিমান আছে চব দি পতা। বিনিয়ত ফটো দিছে দে। হেৰি এটা পেণ্ট এৰি থৈ আহিলো যে এয়া মোৰ অৱস্থা চাৰিজো কিনদিব লগীয়া হৈছে।
অ'।
মই কচোন নতুন এযোৰ মোলে লৈ আহিবা।
ভিন্দেও গৈছে মানে?
ভিনদৈ গৈছে ভিনদৈ আহিব ভিনদৰ হাতত দি পথাবা মানে।
অ', তোমালোকৰ সেইটোয়ে ভাল আৰু দুজনে চেন্স কৰি ল'ব পাৰা বস্তু।
মই দিমগে হ'বলা মই এটাও নিদিওঁ। অ', দিয়া ভিতৰত সেইদিনাখিনি টানি আজুৰি সেইটো নিলে। এ, তুমি যে কিনদিছিলা টপটো যে মই নিয়া কাৰেনে যেও কাঢ়া কাঢ়া হালধীয়া হালধীয়া যে সেইটো গুৰি গুৰি ধুলাই থাকে।